কি কৰিছা? হেল্ল' হেল্ল'
অ',
কি কৰিছা?
শুই আছো।
আচ্ছা ভাত খালা নাই?
উম,
ভাত খালা নাই?
খালোঁ খালোঁ।
কিহেদি?
উম,
কিহেদি খালা?
ভাত তোমাৰ দালি আছিলে, তাৰপিছত এই শুকলতি যে
তাত
শুকলতি ভাজি দিছিলে আমাৰ ত কিবা শুক শুকনি যে
অ' অ' ভাল পাইছা গা?
উম, অলপ অলপ হা
কি কৰি আছিলা এতিয়া?
কি কৰি আছিলা এতিয়া?
শুই আছিলো।
বাহৰ এই গাঁৱলৈ যাবলৈ ওলাইছে, ফুৰিবলৈ যাবলৈ।
আহ বাকী ভাল।
ভালেই আহ।
হা মই বোলো কি কৰিছা ল'ৰাটো কিনো কৰিছে ব বোলো সোধোচোন ল'ৰাটো
তাকেইেতো অ' তুমি কি ঘৰতে আছা নেকি?
মই আহ ঘৰতে
এই গলনে আছে?
নাই নাই নাই যোৱা ফটো মাৰিবৰ কাৰণে ওলাই আছে ফটো মাৰিম।
উম, উম।
তাকে দুজনীমান বহি এজনীয়ে শাড়ী পিন্ধি আছে, এজনীয়ে মেকআপত লাগি আছে, মই এয়া বহি আছো।
কি ফটো চুট কৰিবলে নেকি?
ফটোছোট সিহঁতে এজনে পিন্ধিছে সেই স্পৰ্টিঙৰ ওপৰত
উম। ফটো মাৰিবলৈ ৰিলচ বনাবলৈ তেনেকেই শিকোৱা হয় না
উম ভোৱাৰ তাকে বোলো মই মাৰিম আৰু শাড়ী এখন
আৰু
যেতিয়া ভালকে ওলাই মেলি ফটো মাৰিম তেতিয়া একে পুৰা ফটোটো বহুত বেয়া আহিব।
উম।
যেতিয়া বোলো ভালকে পিন্ধি মেলি ফটো মাৰিম কষ্ট কৰি অকমান
উম।
সে তেতিয়া মানে ফটো ভাল নাহে ইমান।
কা ফোনত মাৰিবা দেইতা ফোনত নেকি?
উম, জানো চাই লওঁ এ ভণ্টিজনী ফোনতো মাৰিব পাৰো ঠিক নাই। মোৰ আও কে মেৰা বেয়া।
আচ্ছা।
উম, মাহত ক'ৰবাত যায় ন।
অ' এই গাওঁতে
আচ্ছা বা ও যাব।
উম, বায়ে বায়ে যাব।
বা থাকিব ন দুদিনমান।
যাবগে নেকি সোমবাই মানে।
আহ তোমাৰ ফোনটো ভাল হ'ল নাই
নাই হোৱা।
এতিয়া ভালকৈ আনিবা
উ উম কালি হেৰি গৈছিলে ফাদাৰ গৈছিলে বনালে নেকি, ফোনটো মানে এইটো ভিভ'টো
উ, উম, মোৰো ফোন এটা আছে কেনেকে মইো ভাল ভালকৈ আনিমগে ভালকৈ আনিম মানে হেৰি এইটো কি ডিচপ্লেটো চেঞ্জ কৰিম।
উম।
সেইটো চেঞ্জ কৰিলে মানে অলপ বে তাই প্ৰব্লেম হৈ আছে মানে ফোনতোত চাৰ্জ নৰখে মানে যেতিয়া ৰখে ন হাড্ৰেড হৈ থাকিলে হাড্ৰেড ত মানে দুদিন তিনিদিন গুচি যাব তাৰ পাছত সেই হাড্ৰেড থাকিলেও অফ হৈ গুচি যায়, সেই তেনেকুৱা পাৰ্চনেলো কেইবদিনো গুছি যায় আকৌ এইটো ডিচপ্লেটো চেঞ্জ কৰিলে মানে ভাল হ'ব জানো?
উম।
বেটৰীৰ প্ৰব্লেম হৈ আছে না
ভাল কৰি লবা ভাল কৰিবা দুটা দুটা ফোন চলাবা তেতিয়া। কোনে বায় আৰু ছোৱালীক তেতিয়া
উম, তাকে সেইটোখন ভাল কৰি ল'লে, মই ধুনীয়াকে ফটো চটো মাৰি থাকিব পাৰিম আৰু সেইটো মানে ফোনত কেমেৰাটো বহুত ভাল, বেক কেমেৰাটো।
উম।
অ' বাকী ভালকে সোজোজ কঢ়িব পাৰিছা নাই।
নাই পোৱা।
কেনেকে তেনেকে আগৰ নিচিনাকে আগৰ নিচিনাকি খোজকাঢ়িছা নেকি?
আহ ৰাতিপুৱা শুই উঠাৰ পাছত বেছিকে বিষায়।
উম, দৌৰি দিবা অলপ
দেট ভাল তুনি ৰাতিপুৱা শুই উঠাৰ পাছত আধা ঘণ্টা এঘন্টামান বিষাই।
উম এই বিষটো ইমান পোটোকে ভাল নহয় লাহে লাহে ভাল হ'ব গে চাবা তোমাৰ।
উম। এই এটা জেগাতহে ভৰি এই হেৰিটোৰ ওচৰত বুঢ়া আঙুলিতো ওচৰত হৈছিলে যে
অ'
সঁতে দুখ যে পাইছিলো সেইডোখত
উম, সেই তাত বেছি দোষ পালা, উম। সেইটো কাৰণে উম। তাকে কোনে ভাল হ'ব লাহে লাহে ইমান জল্দি ভাল নহয় আৰু
বেয়া অশান্তি দেছে বে ঘৰত সোমাই সোমাই
তাকে আমনিটো লাগিব, একেক ৰাহে ঘৰত সোমাই থাকিলে, অ শুনা আকৌ হে আমাৰ ইয়াত ছোৱালী এজনী মৰিলে নহয়।
অ' কেনেকে
পানীত পৰি মৰিলে।
অ'
আম মা বতাক জিয়েক বৰৰ্তাক পিতেক জিয়েক
কেতিয়া
কালি মৰিলে পানীত মানে ক্লাছ নাইন সচাকে অ' ক্লাছ নাইনত পঢ়ি থকা ছোৱালী
কি সাতৰিবলৈ গৈছিলে নে কি তাই
নাই মানে। মানে ভালকে এতিয়া ক মানে কনফিউজ মানে মানুহ ঘৰে অলপ যি কি কথা কৈছে ভালকে কৈ দিয় নাই এইটো কৰি মৰিলে এবাৰ কৈছে নদীত পৰি মৰিলে এবাৰ গৈছে পুখুৰীত পৰি এবাৰ কৈছে আকৌ দুদিনৰ আগতে মৰিলে।
উম।
ছোৱালীজনী মানে মমাইকৰ ঘৰত আছিলেগে অ' মানে কনফিউজ এ মাকহঁতক এতিয়া ডেট বডি দেখাই দিয়া নাই আৰু ডেডবডি চাব নাই
তেতিয়াহ'লে সিহঁতৰ ঘৰতে কিবা এটা আছে।
সেই তেনেকুৱাই এতিয়া মানুহবিলাকে সেইটোৱেই সন্দেহ কৰিছে আৰু কালি মৰিলে বুলি ওলালে নহয় তাৰ পিছত সেই মান মানে মানুহবোৰে নাই নাই মৰা বোলে হেৰি এইটো কি হস্পিতেল নিছো বোলে সেই এতিয়া চেঞ্জচ আহিছে বুলি কৈছে।
হম
থাকি শুনি বেয়াই লাগিছে ইমান অকণমানি ছোৱালীজনী। নাই ন অ পঢ়াটো বহুত ভাল ছোৱালী জনীৰ পঢ়াত বোলে বেয়াত অ' সেই কিবা খিনি ম পঢ়াত বোলে বেয়া সেইটো নহয় ন পঢ়া শুনাতটো বহুত ভাল
উম, ছোৱালীজনীকী কি মোমায়াৰ ঘৰত আছিলে।
তাত থাকি পঢ়ে নে নে এনেই গাওঁ ফুৰিব গৈছে।
উম, নাই নাই তাই ক্লাছ ক্লাছ এইটতে তাত মানে আমাৰ ইয়াতে পঢ়াইছিলে
উম।
ক্লাছ এইটত নিপিনে তাত নাম লগাইছিলেগে তাৰপা মৰা আগদিনাখন তাই ঘৰলৈ আহিবৰ কাৰণে মমাইহঁতক কৈ পিনি কানিছে তে ঘৰলৈ যাওঁ, মই ঘৰলৈ যাওঁ বুলি। তাৰপিছত তাৰ পাছদিনাখন মাকহঁতক মানে মৰিলে বুলি মতা নাই চিৰি চৰিয়েচ হৈছে বুলি অকমান মাতি দিছে বুলি কৰিলে তাতে সেনেকে তাৰপা হে ফাৰ্ষ্ট একো উলোৱাই নাই ম মানুহে মৰিলে বুলি নাই কোৱা আৰু এনেইোে হেৰি
আচ্ছা, ডাঙৰ কেছ দেখোন
তাকে এতিয়ানে সেই উম মানে ল'ৰা এটা সিহঁতৰ ঘৰত ল'ৰা এটা ছোৱালীজনী।
হা
ছোৱালী জনীৰ মৰিছে এতিয়া। অ' পানীত পানীত পৰি ম বলে তাই সাঁতুৰিবোৰও জানে নাইনত পঢ়ি থকা নাইনত পুুৰীত পৰিহে পৰিৰিছে বুলি কৈছে পুুৰীত জানো পৰিবলৈ মে
পুখুৰীলে তাৰ যাব কি কাৰণে বাৰু কোৱাচোন।
মানুহে কছে গা ধুই মে মইছে বোলি। এতিয়া মানে সঠিককে কৈ দিয়া নাই আৰু সেইটো কাৰণে সকলো
তাকে
মাকজনী আগতেই গ'ল কালিহি তাৰ পাছত বাপেকতটো গ'ল তাৰপাছত মাকজনী বোলো আগতে গৈছে।
উম।
বা বাপেকটো তাৰ পাছত গৈছে।
উম। মোৰ গোটেই চউল বিলাক এৰাই এৰাই গৈছেগে শুকাই আছে যে কালি মুখক গোটেই চাল তাল এৰোৱাই পেলালে নহয়। তাৰপাছতে আছ কো লাগল নহয়।
উম, উম।
আকৌ মলম হানিছো
উম, যোনজনী ছোৱালী মৰিলে পঢ়াত বহুত ভাল ছোৱালীজনীৰ এশটা ল'ৰা ছোৱালীৰ ভিতৰত চাৰি নম্বৰত আহিছেবাৰ নাইনত
অ'
মাক দেউতাকে মানে পঢ়াবৰ কাৰণে তাত থৈছিলে বা মানে মা মাকো হেৰি প্ৰফেচাৰ কৰে বোলে।
উম
তাৰপাছত এটা বৰমাই কৈছে আছে বিয়া ছিয়া নাই পতা সেই তেনেকুৱা
উম।
এতিয়া সেই কনফিউজ মানে কৈ দিয়া নাই আৰু কথাাতটো এতিয়াও মানে সেই ডেদবডি আনি পোৱা বি নাই তাটে আছে।
উম, মাকহত আছে
মাকহঁতৰ অৱস্থা কেনেকুৱা হৈছে।
উম।
তাকেও আজিকালি ইমান সৰু সৰু ল'ৰা ছোৱালীবোৰ অ' প্ৰায়বিলাক পানীত পৰিয় মৰিছে মই ভিডিঅ' ভিডিঅ ম পাইছো
এইবাৰ চ'ব সৰু সৰু ল'ৰা ছোৱালী
বাৰিষা এইটো কেছ হয় আৰু
উম।
এনেকুৱা এটা কেছ মানে শুনিবলৈ পাওঁৱেই
জেচিপি শুনা পুখুৰী যদিও মানে সাঁতুৰিব জনা মানুহৰ কাৰণে এইটো হেৰি নহয় ইমান ঘপকে নমৰে নহয়। অজি পুখুৰীতে পাছফালৰ পুখুৰীতে মৰিছে হা ঘৰতো মানুহ আছে তাৰ লগত ছোৱালী এজনী আছে সেইজনী ছোৱালীয়ে গা নাই ধোৱা নহয়
উম।
ছোৱালীজনীও বোলে হেৰি একেব লৈবজান খাইছে মাত চাত নাই বোলে তাইক কৈছো
আচ্ছা
এয়া কাহিনী আছে নহ'লে ইমান এনেকে পুতুককে নমৰে এই ছোৱালীজনী দুদিনমান আগত বিয়া হৈছেহে।
কিবা এটা খেলি মেলি আছে।
দাংকাতি টাইপৰ নহয় ঠাণ্ডা ছোৱালী কিবি ঠাণ্ডা মান
উম।
এটা কি হ'ল কি নহ'ল।
তাক কিলাগে
উম। কালি কালি সন্ধিয়া টাইমত মানে ওলাইছে মৰিছে বুলি, তাৰ পাছত ৰাতি আঠটামান বজালৈ ক কথাটো লুকুৱাই দিছে নাই মৰা নাই মৰা
উম।
তাৰ পাছত আজি ৰাতিপুৱাহে মানে মানে কেচটো কৈছে মানে
অ' মোমায়কৰৰ ঘৰো তেনেকে সেই কেনেকুৱা মোমাই হ'ব বেই। মোমাইক মামিয়েক
তাকে ম মামিয়েক জনী ইমান ভাল নাপায় বুলি কৈছে ছোৱালী জনীক
হয় সেইটো কেছে হ'ব, তাইক মানে কিবা এটা খেলি মেলি আছে।
তাকে
হাত চাত হেৰি কৰি বান্ধি চাগে পানীত হেৰি কৰি দিলে।
সেটো আ
হম
তাকে বোলো বেয়াও লাগিছে।
উম।
আমাৰ মামাহঁত ঘৰ একেবাৰে ওচৰ কাষৰ নহে
আহ
উম হ'ব ঠিক আছে দিয়া আকৌ ফোন কৰিম।
অ' দিয়া ঠিক আছে।
উম